হেল্ল'? হেল্ল'।
হয়, শুনিছেনে?
হেল্ল' শুনিছেনে হয়, হয়, হয়, অ' শুনিছোঁ।
অ' কি কৰি আছে?
অ' মই আপোনাৰ এই জোনাকী পৰুৱা কেইটামান চাই আছিলোঁ মানে।
অ' আচ্ছা জোনাকী, মই আপোনাৰ এই ওপৰতে চাটৰ ওপৰতে বহি আছিলোঁ মানে আকাশখন চাই আছিলোঁ অকণমান।
অ' ঠিকে ঠিকে ঠিকে বাকী খোৱা বোৱা হ'ল?
খোৱা বোৱা কৰা নাই ৰ'ব মানে কৰিব খাব যাবহে লাগিব আপোনাৰ।
হয় হয়, উম, অ'। মই খালোঁ বাৰু দেই, সেইটো কাৰণে বোলোঁ খাই বৈ আহি বোলোঁ বাহিৰতে বহি আছিলোঁ। তাতে বোলোঁ বহুত দিনৰ মূৰত এই জোনাকী পৰুৱা কেইটামান দেখিলোঁ মানে তাকে বোলোঁ ইমান ধুনীয়াকে তিৰবিৰাই আছে, মানে ভাল লাগিছে। কিব এটা দেখি বহুত দিনৰ মূৰতত দেখিলোঁ।
আচ্ছা, আচ্ছা। বঢ়িয়া আপোনালোকৰ ফালে মানে জোনাকী পৰুৱা ওলাই মানে ন।
হয়, অ' মানে খেল বহুত দিন ইমান লক্ষ্যয় কৰা নাছিলোঁ। কিন্তু, আজি মানে প্ৰায় বহুত দিনৰ মূৰত মানে প্ৰায় কেইবাহ মাহৰ মূৰত মানে বাহিৰলে ওলাই দেখিছোঁ বা ইমান ধুনীয়াকে জোনাকী পৰুৱা বোৰ ৰৈ আছে।
আচ্ছা, আচ্ছা। তাকে, আজিকালিতো এইবোৰতো নম মোৰ মনতে নপৰে, কেতিয়া লাষ্ট কেতিয়া দেখিছিলোঁ আৰু গুৱাহাটী আহাৰ পৰাতো এইবোৰতো মানে যেনেকে বিলুপ্ত হৈ যোৱা বুলি কয় ন। তেনেকেতো, ইয়াত নায়ে তেনেকুৱা মানে পৰিৱেশে নাই মানে তেনেকুৱা সেহ সেহ আপোনাৰ যে পাইছে, সেইটো ক্ষেত্ৰত বহুত সৌভাগ্যৱান বুলি
উম, ক'ব লাগিব, ক'ব লাগিব।
ক'ত আছা? আপুনি বাহিৰত আছে?
মই বাহিৰতে বহি আছোঁ, মানে কি হ'ল আ, আগতে মানে সৰু হৈ থাকো মানে জোনাকী পৰুৱাৰ লগত বহুত খেলা মনত আছে, মানে কি হ'ল প-পৰুৱাটো ধৰিবলৈ যাওঁ। বা ইনে মানে ফূৰ্তি আৰু। বা চাবলে যাওঁ কওঁ যে, ইমান ধুনীয়াকে চোৱাচোন তৰাবিলাক পৰি গছে আছে মাটিত, মানে বননিত ঘূৰি ফুৰিছে, মানে এইবোৰ কিবা এটা আমোদজনক এটা ফিল দিয়ে মানে এটা শৈচবৰ এটা মানে বহুত এটা ভাল দিন আছিলে দেই। জোনাকী পৰুৱা ধৰা সেই দিনকিটা আৰু গৰম দিনত যে, আৰু চাবলগীয়া আৰু গোটেই নধৰা হৈ থাকে গোটেই
চোতালত যেতিয়া ধাৰি পাতি লোৱা হয়, একদম মানে পথাৰখন বা আগতে বাহিৰত যেতিয়া ওলাই যোৱা হয়, পথাৰখন চাবলৈ মানে।
উম।
আ, ভাল লাগে ন' একদম ক'ব গ'লে যেতিয়া একদম উৰি থাকে গোটেইখন মানে সেই একদম আমি একো একোটা মানে দেৱালীৰ মান-মানে দিৱা-দেৱালীৰ দিনা যেনেকুৱা পৰিৱেশ পথাৰৰ মাজত বা এনেকুৱা বননি এখনত য'তে নহওঁক মানে এই জোনাকী পৰুৱাৰ মানে বেলেগ আৰু খেলা, ধূলা আৰু।
উম, তাকে, তাকে, তাকে। মানে অ', ক'ব গ'লে ৰাতিৰ যোনটো এটা ফুলফিল এটা তৰাৰ যোনটো এটা ফুল ফিল ন' মানে কি পাতালত, পাতাল বুলি ক'ব নোৱাৰি পাতাল বুলি ভুল, ভুল হ'ব মানে যোনটো এটা ধৰিত্ৰী যোনটো তাৰ মানে মনোমোহা কাম ন' সেইটো কিন্তু জোনাকী পৰুৱাই কিন্তু বহুতখিনি হে-সহায় কৰে দেই। মানে বস্তুটো ওফোহাই দিয়ে মানে।
হয়, হয় একদম। আচৰিত লাগে ন। সিহঁতৰ, তাতে আমিতো আপোনাৰ লাইট দেখিছোঁ, কিবা দেখিছোঁ, কিন্তু এটা সাধাৰণ পোক পৰুৱা এটাৰ গাত মানে এনেকুৱা এটা লাইট এটা লাগি থাকে বা লাইট বুলি নকওঁ বাৰু, এইটো এটা চাইণ্টিফিক ৰাসায়নিক এটা বিক্ৰিয়া হয়, যাৰ কাৰণে তাৰ দেশত মানে সি টো লাইটৰ নিচনাতে সি হয়, কিন্তু আল মানে আলৌকিক মানে ঘটনা আৰু ক'ব গ'লে ন, মানে যেন যদি, কোনোবা নজনা মানুহে বস্তুটো দেখা দেখা পাই যে এইটো কি কৰি আছে মানে মানে ধৰি লওঁক এ আজিৰ যুগত ৰ'বাৰ্ট বিলাকে এনেকৈ শুই থাকে দি আইক। ড্ৰোনবিলাক বে এনেকেই ঘুৰি থাকে বা কিন্তু, এইটো যেন আমাৰ পোক এটাৰ গাতে এনেকুৱা লাইট এটা লাগি আছে। গতিকে, জোনাকী পৰুৱাটো আচৰিত মানে।
অ' বেলেগ বোৰ জীৱ মানে বেলেগ বোৰ পোক পৰুৱা এইবিলাক নাথাকে। কিন্তু, সেই কিন্তু ইউনিক হয় ন বস্তুতটো মানে কেনেকে টিক টিক তৃপ্তি পাই থাকে। ইফালে যায়। সিফালে যায়। ধুনীয়াকে আৰু ৰাতিহে ওলাই দিনত নোলাই দিনত ওলাই যদিওঁ নেদেখোঁ বাৰু, কিন্তু ৰাতি ওলাই আহে ধুনীয়াকে।
হয়, হয়।
আই থিংক এইটো চাগে এটা সৃষ্টি হয়, মানে কি ৰাতি চাগে যিবিলাক চাগে কি হয় মানে কাৰোবাক চাগে ৰাস্তা দেখুৱাবলৈ হওঁক বা কিছুমান কাহিনীও থাকে যে। পঢ়িছে চাগে আগতে ই যে এটা চৰাইক যে বাট দেখুৱাই যে জোনাকী পৰুৱা এটাই এই তেনেকুৱাই চাগে কি হ'ল এইবিলাকতো চাগে সেইটো কাৰণে চাগে প্ৰকৃতিৰ মানে এটা চাগে আহ সৃষ্টিৰ ওপৰত মানে চাগে কাৰোবাক চাগে বাট দেখুৱাবৰ কাৰণে চাগে বা এটা আহ। মানে ৰাতিও যে আন্ধাৰ নহয়। বা পোহৰ যে সদায় আছে, সেইটো কাৰণে চাগে এইবোৰৰ বস্তু সৃষ্টি হোৱাৰ তেনেকে মোৰ ভাবোঁ।
তাকে, তাকে, তাকে, হয়, কিবা নহয়, কিবা এটা কাৰণ থাকিবই প্ৰকৃতি সৃষ্টি। তিত মানে নিশ্চয় কিবা নহয় কিবা এটা
হয়।
কাৰণ আছে আমাৰ।
উম, ঠিকে কৈছে ঠিকে কৈছে।
কিন্তু আজিকালি সেনেকুৱা পৰিৱেশ পোৱাতটো আকৌ বহুত তাকৰ আকৌ, আপুনি যে পাইছে এইটো মানে
হয়। অ'হ। আজিকালি কমি গৈছে আজিকালি জোনাকী পৰুৱা বুলিয়ে নহয়, কিছুমান ৰাতি কিছুমান চাবচোন যেনেকে হৈ গ'ল ৰাতি যিবিলাক বস্তু ওলাই যেনেকে ফেঁচা হৈ গ'ল বাদুলি হ ল, বা এনেকুৱা এনেকুৱা কিছুমান চৰাই চিৰিকতিও প্ৰায় আজিকালি
নাই কিয়া হৈ গৈছে অ' চহৰীয়া অঞ্চল বিলাকত তো এইবোৰতো
হয়।
কলে মইটো দেখা নাপাওঁ য়ে আৰু চৰাই
অকল কাউৰীকেইটাহে দেখা পাওঁ বাকী চৰাই নেদেখুৱে মানে।
মানে প্ৰায় ৰাতি যিবিলাক ওলাই মানে টোটেল নাইকিয়া হৈছে যিহেতু আজিকালি গছ গছনিৰ পৰিমাণ কমি গৈছে। আৰু যিহেতু আধুনিক যুগত আৰু ইমান খিনি আৰু ঘৰ দুৱাৰ বা ধৰি যিমানখিনি আধুনিক যন্ত্ৰ হৈ গ'ল বা এইবিলাকৰ মানে এইবিলাক বস্তু প্ৰায় বিলুপ্ত হৈ গৈছে। ৰাতি ওলোৱা বস্তুবোৰ উম। আজিকালি আৰু চাব গ'লে আকাশখনো ভালকৈ দেখাই পোৱা নাযায়। ৰাতি হলে গোটেই ধোঁৱা ধোঁৱা গোটেই হৈ থাকে। স্পষ্ট যোনটো মানে ৰাতি এটা ৰাতি বুলি ক'লে কি হয় এটা আমাৰ চাবচোন আগতে ৰাতি বুলি ক'লে একদম আগফালে ওলাই আহো ধুনীয়াকে তৰা আহিছে কৰো বা এটা যি ভাল লগা এটা মানে বহুত এটা মানে মনোমোহা এটা পৰিৱেশ সৃষ্টি হৈ থাকে। দিনতকো ৰাতি ভাল লাগে।
হয়, হয়, হয় একদম আপুনি একদম মোৰ মনৰ কথাটো কৈ দিছে। হয়, আগতে আইতাই তেতিয়া সাধু শুনাই বা কঁকায় কথা চোতালত যেতিয়া ঢাৰি পাতি বহি লওঁ একদম আইতাই যেতি এয়া সাধু শুনাই বা এনেকে চক সকলোৰে লগত মানে কথা হাঁ ধু শুনা বুলি নহয়। সকলোৰে লগত আদডা মাৰি কেনেও ভাল লাগে সেইটো সময়ত যেতিয়া সব মানে নিস্তব্ধ হৈ যায় গোটেই আকাশখনত যেতিয়া তৰা হৈ থাকে আপোনাৰ বা এনেকে জোনাকী পৰোৱা বোৰ যেনেকে উৰি ফুৰে ঘাওনিৰ মাজে মাজে। হওক বা পথাৰৰ মাজে মাজে মানে এই পৰিৱেশটো আচলতে মানে ক'ব গ'লে মোৰ চকু পানী ওলাই আহিব মানে এতিয়া মানে এইবোৰ ভাবিলে মানে আপোনাৰ
উম আৰু এতিয়া চাব দেই মানে কি হয় দিনত ইমান এটা ব্যস্ত যিহেতু দেশ হয় এখন বা এটা অঞ্চল বা এটা এখন মানে ক'ব লাগিব মানে গোই দুনীয়াখনে এখন হুলস্থুল হৈ থাকে। নইজ হৈ থাকে ইমান নইজ পলিউচন আছে কিন্তু ৰাতি হলে মানে সেই বস্তুটো ততেলি নাই যায় আৰু কি হয় যিবিলাক নেচাৰেল যিবিলাক কীট পতংগৰ যিবিলাক চাউণ্ড হয় বা যোনখিনি যেনেকে জোনাকী পৰোৱা গোতে যিবিলাক পোহৰ দিয়া হয় চাবচোন এটা কি এটা ধুনীয়া একদম নিজান পৰিবেশ এটা সৃষ্টি কৰে নিজান নহয় আচলতে এটা নইজে সৃষ্টি কৰে কিন্তু তথাপিও মানে এটা নেচাৰেল যোনটো এটা মানে শব্দ আৰু যিটিয়া এটা চকুৰ আগত দেখি থকা যিবিলাক মানে বস্তু মানে এটা একদম ফুল নেচাৰ ভাইব এটা দি দিয়ে। আৰু এইটো মানে কি ক'ম আৰু বহুত ভাল লাগে মানে প্ৰকৃতিৰ লগত। মানে প্ৰকৃতিৰ লগত যেন আছো সদায় এনেকুৱা লাগে মানে। উম আপুনিও ভাল নায় নায় ৰাতি যোনটো অ' এইটো ভাই টো মানে যিটো এটা হেৰিটো মানে
ভাল পাওঁ, ভাল পাওঁ মানে আৰামৰ দিনতকে বেছি ৰাতি ভাল লাগে আকৌ ৰাতি মানে আপোনাৰ অ' সেই ফৰকাল আকাশখন মানে বহু ক্ষেত্ৰত মই মিচ কৰিছো মানে এতিয়া মই যিহেতু নগৰত থাকো বা চহৰীয়া অঞ্চলত থাকো গতিকে সেই মানে আকাশখন মিছ কৰা যায়। যেতিয়া গাঁৱত যাওঁ তেতিয়াহে মানে সেই পৰিৱেশটো পাওঁ কওঁ মানে তেতিয়া ভাল লাগে কিন্তু গতিকে আগৰ দিনৰ সেই ল'ৰা কথাবোৰ ভাবিলে মানে এতিয়া মানে ভালো লাগে মা নাই কিন্তু দুখো লাগে, কাৰণ যে সেইবোৰ পৰিৱেশ আমি পাইছো কিন্তু বৰ্তমানৰ ল'ৰা ছোৱালী সেই পৰিৱেশটো পোৱা নাই, সাধাৰণতে সিহঁতে নাজানিবই জোনাক কি পৰুৱা কি হয়?
হয়, হয় আৰু এটা দে এটা দে এইটো কথা শুনিছা শিয়ালে যে হাঁহ চুৰ কৰে যে ৰাতি, কিন্তু আজিকালি কিন্তু শিয়াল নাই আকৌ। প্ৰায়ে কম হৈছে, কিন্তু আগতে যে শিয়ালে কয় যে কি অ' হাঁহ টো চুৰ কৰিলে। বা গঁৰলা পৰা হাঁহটো লৈ গ'ল, মানে এইটো এটা বহুত কাহিনীও হয় আৰু মানে ৰিয়েল লাইফতো ঘটে বাৰু ঘটনা। এই বোৰ অ' মানে আমাৰ তেনেকে আগতে হাঁহ চাহ এনেকে চুৰ কৰিছে মানে। সৰু হৈ থাকোতে হাঁহ আছিলে ন, তাৰ পৰা শিয়াল চিয়াল আহি মানে চুৰ কৰিছে, কিন্তু আজিকালি শিয়াল চিয়াল বোৰ নাইকি কিয়া হৈ থাকিলে, আপুনি হোৱা এটাও নুশুনে মানে আজিকালি।
মানে আপোনাৰ এইটো মানে শিয়াল বোলা বস্তুটো আপাৰ আচামৰ ফালে আছে, তাৰ পাছত এইফালে আছিলে নাই নাজানো কিন্তু আমাৰ নামনিৰ ফালে খুব আছে। মানে আমাৰ বাহঁনিৰ পিছফালে মানে আপোনাৰ মানে শিয়াল বহুত খিনি ওলা যায়, কিন্তু এতিয়া আপুনি কোৱাটো সঁচা যে এতিয়া লাহে লাহে শিয়ালৰ বা যেনেকুৱা নহওঁক মানে প্ৰতিটো বস্তু সেইটোৱে মানে জনসংখ্যা কমি গৈছে, কাৰণ চাৰিওফালে এতিয়া মানুহৰে ৰাজত্ব ক'ব গ'লে। মানুহৰ মানে জনবসতি মানে চাৰিওফালে বাঢ়ি গৈছে। কন খন জংঘল চংঘাল পথাৰ চথাৰ পোটি মানুহে এতিয়া বনবাসি বাস বাস কৰিবলৈ লৈছে গতিকে সেই ক্ষেত্ৰত এনেকুৱা পৰিৱেশ সৃষ্টি হোৱাটো স্বাভাৱিক বৰ্তমান সময়ত কিন্তু, গতিকে আহ
আহ পৰাপক্ষত আমি অহ এইবিলাক বস্তুক আমি বচাই ৰাখিব লাগিব, যেনে কি নহওঁক যে মানে
ঠিকে, ঠিকে, প্ৰায় মানে আজিকালি কমি যাবলৈ লৈছে। মানে ৰাতি যিবিলাক নিশাচৰ প্ৰাণী বুলি ক'ব লাগিব। কাৰণ আগৰ তুলনাত একেবাৰে নাইকিয়া হৈ গৈছে। আৰু মানে এতিয়া উপায় নাই আৰু কমিব লগীয়া দিন হৈছেও।
কবিতাবোৰ সৃষ্টি হৈছিল জোনাকী ৰাতি এতিয়া কবিতাৰ সৃষ্টি হওকঁ। এতিয়া চাগে কবিতা সৃষ্টি হ'লেও লিখিব লাগিব, তাত প্ৰদূষণৰ কথা। আগতে জোনাকী ৰাতিৰ কথা লিখা হোৱা হৈছিল, জোন জোনৰ কথা লিখা হৈছিল জোন জোনকী পৰুৱা কথা লিখা হৈছিল। কিন্তু লিখা যাব চাগে প্ৰদূষণ কল-কাৰখানা গছ-গছনি কটা বা এইবোৰৰ ওপৰতে নহ'ব আৰু। গা হক গান হওঁক, হাহ, হাহ তাকে আপোনাৰ
অ' ভাল লাগিল দিয়ক। উম, ঠিক আছে দিয়ক, হ'ব নহ'লে ৰাখিছোঁ দিয়ক, আকৌ
ঠিক আছে, ঠিক আছে, কেতিয়াবা কথা পাতিম আৰু আপোনাৰ লগত।
ঠিক আছে দিয়ক ৰাখিছোঁ।
ঠিক আছে ৰাখিছোঁ।